হেল্ল' অ' অ' শুনিছোঁ। তুমি?
অ' ময়ো শুনিছোঁ। কি কৰি আছা?
এনেই আছো ৰ'বা এতিয়া।
হয় নেকি, এই মইয়ো এনেই আছোঁ বাহিৰত বহি আছোঁ। এ ভাত ছাত খালানে?
খালোঁ।
হয় নেকি, কিহৰ লগত খালা?
ম‌ই তোমাৰ হৰি খালো, চবজি দালি আৰু তোমাৰ মাছ পোৰা।
হয় নেকি?
তুমি?
আজি ব, আ কি ক'লা?
তুমি কিহে দি খালা?
আজি এই মইয়ো তোমাৰ মাংস বনাইছিলে। আৰু তাৰ পিছত আহ দা আছিলে দিনৰ, খালো মাংস ভাত। মাংস।
কিহৰ মাংস, বইলাৰ?
এনেই এতিয়া অ' ব্ৰইলাৰে খোৱা যায়, আমাৰ মানে গাহৰি নাখায় নহয় ঘৰত। ব্ৰইলাৰে খোৱা যায় আৰু মাছটো সপ্তাহত একবাৰে কেতিয়াবা খোৱা যায়, নহ'লে দুই সপ্তাহত একবাৰ এনেকুৱাকে মাছ
কি কৈছে? হেল্ল'অ‌ হেল্ল'অ শুনিছা ন? হেল্ল'অ শুনিছা হেল্ল'অ?
হেল্ল'অ শুনি আছেনে?
অ' শুনি আছোঁ।
উম। আৰু তুমি মাছ মাংস খোৱানে?
খাও মই মাছ মাংস। কিয় নাখাম অ খাওঁ?
হয় নেকি অ বেছিভাগ কি খোৱা?
বেছি ভাগ মাছ মাংস তোমাৰ ব্ৰইলাৰে চলে।
ব্ৰইলাৰ চলে নেকি আহ। আজিকালি আজিকালি সেইটোৱেই আৰু। ব্ৰইলাৰেই খোৱা যায় চবৰ ঘৰত। তুমি বনাব জানানে? ৰেচিপি টো
জানো জানো বনাব জানো হয় জানো।
হয় নেকি অঁ ৰেচিপিটো কেনেকুৱা বনোৱা?
ৰেচেপি কেনেকৈ মানে তোমাৰ ব্ৰইলাৰটো বইল কৰি লওঁ তাৰপিছত তোমাৰ এইবোৰ তেল এইবিলাক পিঁয়াজ চিয়াজ দি কিনে এনেকে নৰ্মেলে বনাই দিও চবেই যেনেকে বনাই।
উম উম মইয়ো তেনেকুৱাই বনাওঁ মানে মইয়ো মাংস মাংসটো আগত বাজি কে ধুই লৈ পেলাই তোমাৰ অ তাৰ পিছত আগৰ পিঁয়াজ
হেল্ল'অ শুনিছা ন? হেল্ল'অ
হেল্ল'অ। হেল্ল'অ। কোনে আ